অ শুনিছেনে আপুনি গুড মৰ্ণিং
হয় হয় মই শুনি আছোঁ হয় তো ত' আমি এই সময়ত আজি অ এটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিম ত' যিটো বিষয় নেকি আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হয় সেইটো বিষয়টো হয় শিক্ষা ত' আমি শিক্ষাৰ ওপৰত আমি আজি আলোচনা কৰি প্ৰথমই আপোনাৰ পৰা জানিব বিচাৰো যে যেনিবা আমি শিক্ষা শিক্ষা থাকিলে আৰু শিক্ষা নহলে মানে ইয়াৰ মাজত পাৰ্থক্য়তটো কি আছে বা শিক্ষা কৰিলে আমি আহ কি কি কি কৰিব পাৰো বা শিক্ষা নাথাকিলে আমি কি কৰিব নোৱাৰো না ইয়াৰ পৰা মই আপোনাৰ পৰা অলপ উ জানিব বিচাৰিছো আপুনি ক'ব পাৰিব নেকি
হয় হয় মই নিশ্চয় কবলৈ বিচাৰিম মানে মই বিশেষকে শিক্ষাৰ বিষয়ে বেছিকে নাজানো হ'লে মই দুআশ মান মানে মোৰ যিখিনি সীমিত জ্ঞান আছে সেইখিনিৰে মই আপোনাক কবলৈ চেষ্টা কৰিম সাধাৰণতে শিক্ষা বুলি কলে আমি সৰুৰে পৰা যিখিনি দেখি আহিছো বা শিকি আহিছো যিখিনি বস্তু আমি বেলেগক চাই বা বেলেগৰ জৰিয়তে বা যিকোনো নিজে অ নিজে হেৰি কৰি মানে গ সেইবিলাককে মই শিক্ষা বুলি কব বিচাৰো মানে ধৰি লওক সৰুৰে পৰা আমি কথা কোৱাৰে পৰা খোজ কঢ়াৰে পৰা আমি যিবিলাক বেলেগৰ পৰা শিকো বা দেখি বা জানি বুজি যিবিলাক বস্তু শিকো এইবিলাক ককে মই
হয়
শিক্ষা বি মানে প্ৰথমতে শিক্ষা মানে
হওক বা বিয়ালয়ৰ যিখিনি মানে জ্ঞানৰ যিখিনি শিক্ষা নলেজবল সেইখিনি তাৰপিছত আৰু তাৰ বাহিৰেও বহুত কিছুমান এক্স মানুহে শিক্ষা তেনেকে লব পাৰে ছ' মই সেই তেনেকে ক'ব বিচাৰোঁ আপুনি কি কয়
অ হয় আপুনি যিটো কথা কৈছে হয় সেইটোও হয় মানে শিক্ষা মানে বহুত ধৰণৰ আমি শিক্ষা ল'ব পাৰো ন বহুত লিকা প্ৰথমতে যেনে বা আমাৰ কি বুলি কয় আমাৰ ল'ৰা ছোৱালীবিলাকক যদি শি শিক্ষাৰ ক্ষেত্ৰত যদি কথা কও মানে ল'ৰা ছোৱালীৰ প্ৰথম আচল শিক্ষা শিক্ষা স্থলীতে হ'ল নিজৰ
ঘৰখনেই হয় হয়
ৰ নিজৰ ঘৰ খনৰ পৰাই তেওঁ সৰুৰ পৰা মানে যিটো তাৰ আচাৰ ব্হাৰ তাৰ মানে চলন ফুৰণ ন সেই শিক্ষাো তেওঁ কৰ পৰা শিকে নিজৰ ঘৰৰ পৰাই শিকে
হয় হয়
তেনেকুৱা নিচিনাই মানে এজন ল'ৰা হয় মানে আজিৰ দিনতো যেনিবা শিক্ষা আমি আহ বহুত মানে আগবাঢ়ি বাঢ়ি গৈ আছে কাৰণ আজিৰ দিনটো মানে আ আজিকালিৰ দিনটোতো মানে কম্পিটিচনৰ যুগ হয়। চ' আজিকালি মানে কেৱল শিক্ষাৰ মানে মূল্যটো বেছি আছে। সেইকাৰণে আমি হয়, যেনিবা আমি স্কুল কলেজ য হয় শিক্ষাটোতো মানে সেইটো- সেইটো শিক্ষা হয় আৰু তাৰ বাহিৰেও যেনিবা আমি আৰু যিটো নেকি আমাৰ ঘৰুৱা না যিটো নেকি যিটো এইটো নেকি এজন মানুহৰ মানৱতাটো কৰ' পৰা শিকে। নিজৰ ঘৰৰ পৰাহে শিকে, কাৰণ কিয়নো আ আমি সৰু- সৰু ল'ৰা ছোৱালী বিলাকক তেওঁবিলাকক যদি সৰুৰ পৰাই যদি আমি ভাল আচাৰ ব্যৱহাৰ যদি কৰিবলৈ শিকাওঁ তেনেহ'লে সেইবিলাকে ভাল আচাৰ ব্যৱহাৰটোকে শিকিব। এতিয়া মানে তেওঁবিলাকৰ পৰিয়ালৰ পৰিস্থিতিটো কেনেকুৱা সেই অনুযায়ীয়ে মানে সেই ল'ৰা ছোৱালী বিলাকো মানে সেইটোৱে মানে শিকিবলৈ পায়। চ' সেইকাৰনে যেনিবা আমি সদায় ল'ৰা ছোৱালীক আমি সদায় ভাল শিক্ষা দিয়াতো যেনিবা আ গাৰ্জেন বিলাকৰ বা মোৰ মানে সেইটো তাৰ দায়িত্ব বুলি মই ভাবো আৰু কাৰণ কেনো হয় আমি যেনিবা স্কুলত আমি বহুত পাঠদান কৰোঁ বা বহুত শিক্ষা কাৰণ কিয়নো সৰুৰ পৰা পাঁচ বছৰ বা চাৰি বছৰ বা পাঁচ বছৰলৈকে মানে এজন যেতিয়া ল'ৰা বা ছোৱালীটো ডাঙৰ হয়তো আছে গোটেই মানে স্বভাৱ চৰিত্ৰৰ কথা বাৰ্তাৰ গোটেই শিক্ষাটো তিনি বছৰ জন্মৰ পৰা চাৰি বছৰ বা পাঁচ বছৰলৈকে নিজৰ মাক দেউতাকৰ পৰাই শিকে নহয় জানো।
হয়- হয়।
আৰু সেইটো কেৱল মানে তেওঁৰ মানে আচাৰ ব্যৱহাৰটোহে মানে শি গোটেই মানে আ শিকিলৈ আৰু কি মানে কেনেকা ডাঙৰৰ লগত কেনেকা কথা কোৱা সৰুৰ লগত কেনেকা কথা কোৱা না। কাৰন - কাৰণ কিয়নো আমি অভিজ্ঞতা কিছুমান আছে। যিবিলাক কিছুমান পৰিয়ালৰ না কিছুমান মানৰ পৰিয়ালৰ পৰিৱেশ টো বহুত ধুনীয়া হয়, যাৰ ফল তেওঁৰ ল'ৰা ছোৱালী বিলাকৰ পৰিৱেশতো মানে আমি বহুত ধুনীয়া দেখিবলৈ পাও না ডাঙৰ বিলাকৰ লগত ইমান ধুনীয়া কেইখনমানেৰে কথা কয় ডাঙৰ বিলাকৰ লগত ইমান ধুনীয়া বিলাকে মানে ৰেচপেক্ট কৰিব জানে আৰু নিজৰ ফ্ৰেণ্ড বন্ধু বিলাক সৰুবিলাকৰ লগতো ধুনীয়াকে মিলা প্ৰতি থাকে ন। কিন্তু - কিন্তু আ যদি আনফালে যদি আমি চাও তেনেহলে কিছুমান মানে তেনেকুৱা মানে পৰিয়াল পৰিয়ালৰ নেকি যেনিবা অ, পৰিয়ালৰ পৰিস্থিতি বিলাক ভাল নহয় যিটো পৰিস্থিতি তেনেকি মানে ল'ৰা ছোৱালী বিলাকে শিকে আমি তেনেকুৱাও মানে দেখিবলৈ পাই আহিছো আৰু। তেনেকুৱা আৰু সেইকাৰণে যেনিবা আমাৰ মেইন আচল মানে আচাৰ ব্যৱহাৰৰ যিটো নেকি শিক্ষা স্থলী বুলি আমি যদি কও তেনেহলে নিজৰ খৰকা ন দশন আৰভক বাকি যেনিবা আৰু এক কাৰণ আমি বহুত মানে বিভিন্ন ধৰণৰ যেনিবা আমি শিক্ষাবিলাক আছে। শিক্ষা বুলি ক'লেতো আৰু যেনিবা অকল মানে স্কুল যোৱা কলে যোৱা এইটোৱেই নহয়। আৰু ইয়াৰ বাহিৰেও যেনিবা বু বহুতো ধৰণৰ শিক্ষা শিক্ষাবিলাক আছে যেনো মিউজিক মানে এইপানে ডান্স এইপানে না এইপানে খেল খেলা ধূলা এইবিলাকো মানে এ সেইবিলাকতো যেনিবা শিকিব লগা হয় নহয় জানো চাপজ যেনিবা আপুনি যদি আপুনি যদি এজন যেনে বা গায়ক ব বিচাৰিছে তেনেহলে আপুনি এই গানৰ স্কুলত আপুনি যাব লাগিব তাতে আপোনাক শিকাব তাতে আপোনাৰ ক্লাছিকেল শিকাব তাতে আপোনাৰ ভোকেল বিলাক শিকাব স্কেলাক ডাকৰ আপোনাৰ নামবিলাক দিব কোনটো স্কুলকৈ কৰিব লাগে কোনটো না চবটো মানে বিভিন্ন - বিভিন্ন ধৰণৰ মানে শিক্ষা আছে আৰু কি সেইকাৰণে শিক্ষাটো আমাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ ক আপুনি আপোনাৰ বা আমি যদি যি কোনো আমাৰ জীৱনত যদি যিকোনো এটা আমি শিক্ষা যদি ভালদৰে যদি যেনা আমি লৈ লব পাৰো তেনেহলে সেই শিক্ষাই আমাক আমাৰ জীৱনত এটা উজ্জ্বল মানে আমাৰ জীৱনলৈ এটা উজ্জ্বল কঢ়িয়াই লৈ আনে আৰু কি
হয় - হয় - হয় - হয়। ঠিকেই কৈছে আপুনি শিক্ষাই মানুহৰ জীৱনত উম, উজ্জ্বল ভৱিষ্যত কঢ়িয়াই আনে হয় নিশ্চয়।
হয়। তেনেকে সেই কেণনে যেনিবা আমি শিক্ষাত আমি নিজেও বহুত গুৰুত্ব দিব লাগে আৰু আমাৰ যি উঠি অহা প্ৰ জন্ম না সেইবিলাককো যেনিবা আমি শ খেলোৱাৰ কাৰণে যিকোনো চব ক্ষেত্ৰত পাৰিলে যেনিবা আমি চব ফালেও থাকিব লাগে। তথাপিও যেনা আমি যিকোনো বেলেগ - বেলেগ মানে এ কি বুলি কয় খেলা ধূলা বা মিউজিক বা ডান্স এইবিলাক বুলি নহলেও যেনিবা আমি স্কুল কলেজৰ শিক্ষা যেনিবা যিটো নেকি আমাকতো লাগিবই কাৰণ কিয়নো আজিৰ - আজিৰ দিনত যদি যেনিবা শিক্ষা নাথাকে না তেনেহলে যেনিবা বহুত যেনিবা আমি পিছ পৰি থকাতো যেনিবা আমি দেখিবলৈ পাও আৰু কি
হয়।
শিক্ষা কাৰণ কিয়নো যেনিবা আজিৰ দিনটো হ'ল যেনিবা বহুত এটা মানে উন্নত। প্ৰজন্মৰে তাৰ যুগ হয়। যত নেকি মানে শিক্ষাৰ শিক্ষাৰ লগত মানে প্ৰতিযোগিতা চলি থাকে।
হয়-হয় বহুতো প্ৰতিযোগিতা হয়।
আজিৰ দিনত মানে কেৱল প্ৰতিযোগিতাহে হয় যেনিবা কোন কিমান বেছি মানে শতাংশ পাইছে। কাৰ বেছি ভাল শতাংশ আছে সেইটোৰ লগতহে মেটাৰ কৰে। মানে-মানে আপুনি কি পাছ কৰিছে সেইটোৰ লগত মেটাৰ নকৰে আজিকালি পাছ কৰাতটো আজিকালি মানে সৰু বিষয়ে আজিকালি যেনিবা আপুনি্ৰেজুৱন লৈছে সেইেজনটোো মানে একো কামত নোহোৱা ধৰে কাৰণ। আপোনাৰ যদি ভাল যদি শতাংশ নাথাকে। তেনেহলে আপোনাৰ সি গ্ৰেজুৱেচন ললেও মানে। মূল্যহিন দৰে হৈ পৰে আৰু কাৰণ কিয়নো মানে যিজনে নেকি আটাইতকৈ মানে বেছি। শতাংশ সেইটোকে যেনিবা ভেলু দিয়ে এনেকুৱা পৰ্যন্ত মানে আজি আমাৰ পৰিস্থিতিটো মানে হৈ। পৰিছে আৰু সেইকাৰণে মই। ভাবো আৰু শেই শিক্ষাটো যেনিবা আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ যিহেতু নেকি আমি। প্ৰতিযোগিতাৰ সময়তহে যেনা আমি এতিয়া থিয় হৈ আছো সেইণে যে মই ভাবো শিক্ষাটো যো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। চ' সেইকাৰণে মই। আপোনাৰ পৰাও অলপ মানে শুনিব বিচাৰিছোঁ আপুনিও কিছুমান ক'লে ভাল হয়।
হয়-হয় আপোনাৰ কথাত একদম এক হয়, মানে আপুনি যিটো কলে আছে শিক্ষা মানে অকল স্কুলীয়া পাঠ। নহয় তাৰ বাহিৰে কিছুমান স্কিল স্কিল বা অৰ্হতা বুলি কয় যি। মানে বহুতেই দৰকাৰ আপুনি যিটো। কলে যে জেচস্কুল নত আপুনি বহুত খিনি শতাংশ বা পাৰ্চেন অনাৰ পিছতু আপুনি। যদি চাকৰি এটা বিচাৰি যায় তেতিয়া আপোনাক এস্কত্ৰা মানে আছে যিয় মানে আপোনাৰ নিচিনাই বা আপোননাতকৈ বহুত বেছি শতাংশ লৈ। পাছ কৰিছে কিন্তু তেওঁলোকে বিচাৰিব কি আপোনাৰ দক্ষতা কি আছে বা অৰ্হতা কি আছে যে এইটো চাকৰি আপোনাক দিব। পোৱা যায় সেইটো কাৰণে। মানে এটা স্কিলৰ দৰকাৰ হয় যেনেকে আপুনি কম্পিউটাৰ নলেজে হওক বা। খেল খেলা ধূলা বা তেনেকুৱা ধৰণৰ থাকিলে ভাল বুলি মই ভাবো। চ' আপুনি যিখিনি কথা কৈছে। নিশ্চিত নিশ্চিন্ত মই আপোনাৰ লগত একমত হয় আৰু মই এইটো। হয় বুলি স্বীকাৰ কৰিছো হয় ঠিকে আছে ব।
এ ঠিক আছে ত' সঁচাকে আমি যেনিবা শিক্ষাৰ বিষয়টো কল মানে আমাৰ শেষ নহয়। শিক্ষাৰ কাৰণ কিয়ো আমি শিক্ষাতো আমি কেতিয়াও শিক্ষা মানুহ মানুহ এজনৰ শিক্ষা লোৱাতটো কেতিয়াও শেষ। নহয় বুলি কেনে আমি চবেই জানো ত সেইকাৰণে শিক্ষাৰ ওপৰত যদি মানে। অ শিক্ষাৰ ওপৰত যদি মানে আমি যদি কথা কও ন সেইটো কেতিয়াও মানে এজন মানুহৰ শিক্ষা লোৱা। শেষ নহয় ত যিয়ে নহওক মানে। আজি আমাৰ সময়তটো মানে অতি কঠিন হৈ পৰিছে সেইকাৰণে আমি আৰু শিক্ষাৰ ওপৰতো আমি বেছি কথা। হ'ব নোৱাৰিম। চ' আজি আমাৰ যি শিক্ষাৰ ওপৰত আ আপুনি কিছুমান কথা জনালে মই বহুত জানিবলে। হয়। আপাক তেনেলে আজি আমাৰ শিক্ষাৰ যিটো নেকি বিষয় এই বিষয়টো আমি ইতে সামৰণি মাৰিম এতিয়া আমি ফোনটো ৰাখিম ন।
হয়-হয় ঠিক আছে নিশ্চয়। অ' শুনিছো অ-অ ঠিক আছে।